হেল্ল'! আহ শুনি আছো, কোৱা।
হেৰি কি কয়, কি কৰিছা?
মই ভাত খালো ৰবা এইমাত্ৰ। তুমি? আহ, সোমাইছে একবাৰ।
ঠিকে আছে, আৰু এটা পেণ্ডিঙত আছে নেকি? তই দুটা একাউণ্টৰ পৰা পোৱা নাই জানো?
উম।
এ সেইবিলাক বাদ দিয়া কি কৰি কি কৰি আছা তুমি এতিয়া?
মই আছোঁ ৰ'বা এনে।
ভাত তাত খাল নে নাই?
কোৱা, জিম যাম চাগে এতিয়া, তুমি যোৱা নাই?
মই আজি যোৱা নাই ৰ'বা।
কিয়?
এই কাষৰ দাদা জনোঁ নগ'ল। সেইকাৰণে মই নগলোঁ।
এই আবেলি যাব পৰাৰাচোন কৰণৰ লগত।
এই আবেলি তামান নাই মন নাযায়, আবেলি যাব মানে এটাৰ টাইমত যোৱাৰ পিছত আৰু বেলেগ টাইম যাব কিবা ভাল নালাগে আৰু
ৰাতিপুৱা মানুহ আহেনে?
অহ' ৰাতিপুৱা থাকে মানুহৰ। আঠটা চাৰে আঠ চাৰে আঠটা মানলৈ নটা মানলৈ ভিৰ থাকে অলপ। নতামান বজাৰ পৰা অলপ খতম হৈ যায়। উম, মৰ্ণিং আৰু এতিয়া গৰম পৰিছে ন বেছি বেছিভাগ মৰ্ণিং আহে ইভিনিং এতিয়া সিমান নাথাকে। তথাপি বাকী খবৰ কি?
ভালেই দিয়া, তোমাৰ?
মইয়ো আছোঁ, কলেজ যাই আছা।
কলেজ বন্ধ এতিয়া বৰ্তমান।
অব।
একজাম হে হ'ল যে, আজি কলেজ গৈছিলা?
অ মইয়ে এচাইনমেন্ট দিব গৈছিলো ৰবা।
অ কৰনে দিলে।
উম দিলেহি।
আজিয়ে দিছে নেকি?
পৰহি মানে দিলে নেকি টুৱেণ্টি ফ'ৰত দিছে চাগে।
অ কৰা হ'ল চব।
উম উম তুমি কি পঢ়ি আছা এতিয়া?
মই বি বিয়ে তোমাৰ ফ'ৰ্থ ছেম দিলো এবাৰ।
অ তুমি বিবিয়া কৰি আছা। অহ। কোনখন কলেজৰ?
নিৰিমঠ। আৰু একবছৰ আছে মানে এবাৰ ফিফথ ছেম আৰু।
অ অ এটা এটাছ ছেম কেইম কিমান মান্থ ধৰে ছিক্স মান্থৰ হয় নে?
ছিক্স মান্থ মানে কোৱাত ছিক্স মান্থ কিন্তু বন্ধ চন্ধ মিলি ক্লাছ বেছিদিন নহয় দুই মাহ দুই তিনিমাহ মানহে পঢ়া যায়।
অ অ। বাকী এনে কেনেকুৱা আহিছে একজামবিলাক?
ঠিক-থাক আৰু কিবা হয়।
অ তাতে এনে চাবজেক্ট কেইখন তোমা লগৰ?
আমাৰ ছয় চাৰিটা ছাবজেক্ট।
অ চাৰিটা হাবজেক নয়
অ হৈ গ'ল হৈ গ'ল এতিয়া ভেকেচন।
উ এটো কৰ্চটো কিমান কিমান ইয়াৰৰ হয়।
ক'ৰ্চ তোমাৰ তিনি বছৰ।
তিনি বছৰ এনে আহ তাৰ পিছত। কি কৰিবা আৰু এম বি এ কৰিবা?
উম।
বাকী এনে ফিছ বিলাক কেনেকুৱা তোমালোকৰ? এডমিচনৰ বা মন্থলী কেনেকা ফিছ দিব লাগে। উ
মান্থলি ন তোমাৰ চেমিষ্টাৰ ৱাইজ থাকে।
আহ।
ন পঞ্চাছ হাজাৰ আৰু পাৰ ছেমিষ্টাৰ ত্ৰিছ হাজাৰ।
এডমিশনত পঞ্চাশ হাজাৰ দিব লাগে। ডাইৰেক্ট দিব লাগে নে ইনষ্টলমেট থাকে।
নাই নাই ডাই আৰু হে সেইটোত মানে পাজাৰ। মানে তোমাৰ এডমিশ্যন আৰু প্ৰথম চেমিষ্টাৰটো ইনক্লুডেড থাকে।
অ অ আৰু বাকী চ। বিলাকত কিমান কৰি দিব লাগে।
কি কৈছা বাকী চেমিষ্টাৰ কেইটাত অতি তাৰিখে বাকী পুৰা ত্ৰিশ হাজাৰ কে
পিছ হজাৰাকে দিব লাগে বা খৰচ আছে তেতিয়াহলে। উ বাকী ইয়াৰ পিছত তুমি এম বি এ কৰিবা নেকি?
ভাবিছো ৰ বাকী কি বা কৰো তাকে ভাবিছোৱে ভাই।
অ অ।
তোমাক মই এখন স্ক্ৰিপ পঠাই আছো হা সেই স্ক্ৰিপ্টখন চাই চাইাই। তোমাৰ পাৰ্টখিনি আৰু মোৰ পাৰ্টখিনি মই এনেকে কম হ'বনে।
দিয়া।
অ' তোমাৰ নামটো কৰণ হ'ব হা।
উম। বাকী তোমালোকৰ ফেমিলিৰ খবৰ ভাল?
আছে তোমাৰ?
উম -উম ঘৰত কোন কোন আছে তোমালোকৰ?
মোৰ ঘৰত মা দেউতা ভণ্টী।
অ' আমাৰো সেই বা আছিল দুজন। বা বিয়া হৈছে এতিয়া আৰু মা মই দেউতাই আছোঁ ৰবা এতিয়া।
আৰু এই সৰু ল'ৰাটোও যে।
অ' সেইটো আমাৰ বাৰ ল'ৰা হয়।
অ নাঙৰ বাৰ লৰা।
নহয় নহয় সৰু বাৰ।
অ ডাঙৰ বাৰ আছে নে ল'ৰা ছোৱালী?
নাই নাই নাই হোৱা নাই। বাকী ভণ্টি কি পঢ়ি আছে এতিয়া?
তই নাইনত ৰ'বা।
নাইনত কোনখন স্কুলৰ?
সুদাৰ চান।
অ সুদাচনত পঢ়ে।
উম তোমাক মই দিছো চোৱাচোন হোৱাটছ এপটো খোলা।
উম তা
উম
আহিছেনে?
অ।
লিখাখিনি আহিছে।
উম উম কোৱা?
মোৰ পাৰ্টখিনি কওঁ।
উম।
সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আজি মই আৰু মোৰ বন্ধু কৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয় স্বাস্থ্য আৰু ফিটনেছ। সম্পৰ্কে আলোচনা কৰিম। বৰ্তমানৰ ব্যস্ত জীৱনত আমি পঢ়া শুনা চাকৰি আৰু অন্যান্য কামত ব্যস্ত হৈ নিজৰ ব্যৱহাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ পাহৰি যাওঁ কিন্তু সুস্থ শৰীৰ অবিহনে জীৱনত সফলতা অৰ্জন কৰাটো সহজ নহয়।
অ আহ তুমি কথাটো ঠিকেই কৈছা বাৰু। এ এটা মানুহে যদি শাৰীৰিক আৰু মানসিক যদি সুস্থ থাকে তেতিয়াহে মানে জীৱন এটা মানে ভালকে পালন কৰি যাব পাৰিব মানে গতিকে আমি ফিটনেচৰ ওপৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগে। আহ।
এনেই ফিটনেছ কি মই কওঁনে?
অ কোৱাচোন কি মানে তোমাৰ মতে
বহুতে বহুতে ভাবে যে জিমালৈ যোৱাই জিমলৈ যোৱাই ফিটনেছ তুমি কি ভাবা?
মোৰ মতে মানে এইটো জিমত যোৱা মানে যে ফিটনেচ এইটো নহয় আৰু। কাৰোবাৰ ছিক্স পেক থকা এপছ থকা সেইবিলাক ফিটনেছ নহয় আৰু। ফিটনেচ মানে আৰু শৰীৰ মন আৰু জীৱন শৈলীটো মানে সুস্থ ৰাখিব লাগে আৰু।
উম'।
মানে জিমত যোৱা তো ত মানে ভাল আৰু, কিন্তু তোমাৰ তাৰ লগত খোজ কঢ়িব লাগে দৌৰিব লাগে চাইকেল চলাব লাগে খেল ধেমালি সেইবিলাকো কৰিব লাগে। আহ' সেইবিলাকে মানে ফিট কৰি ৰাখে আৰু মানুহক।
একেবাৰে ঠিক কৈছা, ফিটনেছৰ মূল ভিত্তি হৈছে নিয়মিয়ছ, ব্যায়াম তাৰপিছত এই তোমাৰ সুচম আহাৰ পৰ পৰ্যাপদ টোপনি পানী খোৱা, আৰু মানসিক চাপ, নিয়ন্ত্ৰণ কৰা।
আহ', অ', এনে তোমাৰ মতে তোমাৰ মতে ফিটনেচটো কিমান মানে ইম্পৰ্টেণ্ট বুলি ভাববা আৰু তুমি?
সেইটোৱে ফিটনেছ থাকিলে আমাৰ হৃদয় যন্ত্ৰ, তাৰপিছত তোমাৰ এইটো ফুচ-ফুচ। সাড়, আৰু এইটো কি বা এইটো শক্তিশালী হয়। লগতে ডায়বেটিছ, উচ্চ ৰক্ত ক্তচাপ, হৃদয় ৰোগ, আৰু তোমাৰ টো কি কি হয়
হেল্ল'। হেল্ল'।
হেল্ল' হেল্ল'। হেল্ল' হেল্ল'।
অ' কোৱা। এ', অ' শুনি আছো কোৱা।
তোমাৰ নেট শ্ল' নেকি।
অ' নেটটো কিবা প্ৰব্লেম মাৰি আছে, শুনা পাই আছা ন।
আহ' এতিয়া আহিছে দিয়া।
অ' মানে ধৰা আৰু তুমি য ডেইলি এক্সেৰচাইজ বিলাক কৰা মানে শৰীৰটোত অলপ মানে শক্তি ছক্তিও বাঢ়ে বা যি ম যি মানে অ যি মানে যিসকল লোকে মানে ব্যায়াম কৰে আৰু ডেইলি দিনটো মানে তুমি পুৰা এক হৈ থকা আৰু মানে এলাহ চেলা নালাগে আৰু।
এলাহ নালাগে প্লাছ তোমাৰ দিনটো ভাল লাগে বে।
উম', উম', ভাল লাগি থাকে আৰু পুৰা।
মনটো ভাল লাগি থাকে তোমাৰ এনাৰ্জেটিক ফিল হৈ থাকে।
অ', অ', এনাৰজি হয় এক্টিভ লেজিটো নাথাকে আৰু মানে যিতি কাম কৰিব পাৰি আৰু।
ইয়াৰ উপৰিও তোমাৰ এইটো কি কয়, আন এটা ডাঙৰ লাভ হৈছে মানসিক স্বাস্থ্য। ব্যায়াম কৰিলে শৰীৰত
এডৰফ নামৰ হৰমন নিষ্পক্ত হয়, যেনে মন ভাল ৰাখে আৰু উদ্ভেদ, উদ্বেগ্য, হতাশা আৰু মানসিক চাবকমাই।
অ' সেইবিলাক এইকাৰণে ডক্টৰ বিলাকে যে ডেইলী কৰিব দিয়ে সেইকাৰণে দিয়ে আৰু মানে তায় ভাল আৰু
মায়াৰে মে মূল উপাদানবোৰ হৈছে ফিটনেছৰ এতিয়া ফিটনেছৰ মূল উপাদানবোৰ বিষয়ে কিবা কোৱা।
অ, ফিটনেচৰ মানে ধৰা শৰীৰৰ গঠনটো মানে ভাল কৰে আৰু এইয়ে মানে তোমৰ হৃদযন্ত্ৰ আৰু শ্বাস প্ৰশ্বাসৰ সহনশীলতা কৰি দিয়ে। পেশী বিলাকৰ তোমাৰ মানে শক্তি আহি যায় সেনেকুৱা আৰু সেইবিলাক কৰিব পাৰি আৰ
এইবোৰ কোন কেনেকৈ উন্নতি কৰিব পাৰি তোমাৰ মতে উন্নত কৰিব।
এইটো তুমি ধৰা কাৰডিও কৰিব লাগিব। ডিও কাৰডিও কৰিলে তোমাৰ হৃদ্ধযন্ত্ৰটো পুৰা শক্তিশালী কৰি তোলে। বা তুমি ষ্ট্ৰেন ট্ৰেইনিং কৰিব লাগিব। বা তেতিয়া সেইবিলাকে পেশীৰ শক্তি বৃদ্ধি কৰে। ষ্ট্ৰেটচিং কৰিব লাগিব য়োগা কৰিব লাগিব আৰু তুমি লগতে ডাইটটো মেইনটেইন কৰি ৰাখিব লাগিব আৰু তেতিয়া মানে উন্নত
উম, স্বাস্থ্যৰ বা খাদ্য পিয়াজ ব্যায়ামৰ লগতে তোমাৰ খাদ্য ব্যাস সমান গুৰুত্বপূৰ্ণ নহয় জানো।
উম, উম, হয়, হয়, তাৰপা এটা যে ডাইলগ আছে ন' বেড ডাইট কেন নট বি ফিক্সড বাই এক্সাৰচাইজ এলং। মানে কেৱল ব্যায়াম কৰিলে ব্যায়াম কৰি যদি তুমি কেৱল ব্যায়াম কৰি বেয়া খাদ্যভাস কৰা তেতিয়া মানে ব্যায়ামটো তোমাৰ কামত নাহিব আৰ মানে দায়িত
তেতিয়া তেতিয়াহলে তোমাৰ স্বাস্থ্যকৰ খাদ্য কেনেকুৱা হ'ব লাগে?
অ', সেনেকুৱা খাদ্য মানে চাবা তোমাৰ প্ৰটিন কাৰ্বহাইড্ৰেট এ চৰ্বি থকা খাদ্য মানে ফেটছ থাকিব লাগিব ভিটামিন থাকিব। মিনাৰেল আৰু পানী থকা উচিত মানে আৰ তুমি যিবিলাক খোৱা ধৰা ফল-মূল সেউজীয়া শাক পাচলি, দালি, কণী, মাছ, মাংস। গাখীৰ আদি এইবিলাক মানে তুমি ডেইলি খাব লাগে আৰু।
উম, আৰু তোমাৰ জাংক ফুড। কোমল পানী আৰু অতিমাত্ৰা তেল মচলা যুক্ত খাদ্য কম খাব লাগে।
অ', অ', সেইবিলাক মানে এহে খাব নালাগে আৰু খালে মানে বেয়া আৰু জাংক ফুডটো ফেটচটো বাঢ়াই দিয়ে আৰু। এইবিলাক কল্ড ড্ৰিংক্স চলড্ৰিং এইবিলাক খাব নালাগে আৰু মছলা থকা খানা খালে আৰু তোমাৰ উম, পেটৰ মানে প্ৰব্লেম কৰে ন' এনে তুমি কেনেকুৱা ধৰণৰ ব্যায়াম কৰা?
মই তোমাৰটো সপ্তাহত পাঁচৰ পৰা ছয় দিন ব্যায়াম কৰোঁ। যেনে তোমাৰ বুকু পিঠি ভৰি কাণ বাহু প্ৰতিটো মাচালবোৰক তাৰপিছত আদা আলাদাৰ দিনত কৰোঁ তাৰ লগতে কাৰ্ডিৰ ষ্টেন ষ্ট্ৰেনদিঙো কৰোঁ ষ্ট্ৰেছিঙো কৰোঁ আৰু।